ওফ হেল্ল'
তে
অ কি কৰি আছ
আহ আছোৱে, কি কৰি আছা তুমি?
এ আছো, এনেই বহি আছো। ঘৰতে আছা নে?
উম ঘৰতে-ঘৰতে, তুমি?
এ ময়ো, ঘৰতে আৰু। নেকি, তাত বতৰ কেনেকুৱা?
বতৰ, ইয়াত বৰষুণ দিব ধৰিছে আৰু। দিব নিকি আৰু বৰষুণ, পুৰা দাজি-গমৰি আছে।
অ, বৰষুণ দিয়া নাই এতিয়ালৈকে।
নাই, নাই।
অ' ইয়াতো বৰষুণ দিয়া নাই বাৰু, দিয়া নাই এতিয়া দিয়া নাই ৰাতিপুৱা দি আছিলে। এতিয়া ইমান ডাঙৰকে নাই আহা, ৰাতিপুৱা বহুত ডাঙৰ কে এজাক দি গ'ল।
উম, মই এই খোৱা-বোৱা কৰিলা?
এ, কৰিলো আৰু, খোৱা-বোৱা কৰি মেলি বহি আছো
আচ্ছা, ভাল-ভাল। ঘৰত মা গ'ল ডিউটি, দেউতা গ'ল ডিউটি।
অ অ অ অ ঠিক আছে ঠিক আছে। হয়, হয়। ঠিক ঠিকেই আছে বাৰু সেইখিনি। এতিয়া ঘৰতে নে নে ব্যস্ত
ঘৰতে মানে এতিয়া পৰীক্ষা, পঢ়ি আছো।
অ অ ঠিকে আছে, ভালেই হৈছে বাৰু। আহ, মই মানে ফোন কৰিছিলো এই কিবা এটা সুধিব লাগে
উম, কোৱা।
অ অ, এই কৰ'বাত ফুৰিবলৈ-মেলিবলৈ যোৱা, কিবা কথা আছে নেকি? জুলাই মাহত আমি অলপ
তাকে জুলাই মাহৰ এতিয়া, তাকে ভাবি আছো জুলাই মাহত গৰমৰ বন্ধ বোলে একো নাই অ ', ফুৰি যাব পাৰি।
অ', তাকে জুলাইতে কৰ'বাত যাও নেকি তাকে ভাবি আছো। ফুৰে মানে লগৰ কেইটামান আমি ওলাই মেলি, কৰ'বাত যাওঁ আৰু সেই, টো ভাবিছো। কিন্তু এতিয়া ক'ত গলে ভাল হব, অ', সেইটো ঠিক কৰা নাই আৰু এতিয়ালৈকে,
শ্বিলঙৰ ফালে মানে মোৰ চিনাকিও আছিলে ভাল হ'ব শ্বিলঙৰ ফালে গলে মানে,
অহ ', অহ ', শ্বিলঙৰ ফালে বেয়া নহয় বাৰু মানে মেঘালয় একচুলি গলে ভাল মানে অকল, শ্বিলঙলৈ গ'লেতো কথা নাই।
উম', - উম ',
ফালে গ'লে ভাল।
উম', সেইফালে এনিতাইম পুৰা মানে বৰফ পৰ নিচিনা বৰষুণ, পৰিয়ে থাকে মানে, মানে বহুত বতৰো ভাল, আমাৰ ইয়াতকৈ মানে এনভাইৰমেণ্টটো বহুত ভাল লাগে মানে, তাত ঘূৰি ফূৰি।
অ, সেইটোৱেই, মেঘালয় ফালেই যাম, মেঘালয়ত প্ৰথম আমি মৌছিনৰাম যদি চাই লওঁ, মানে মৌছিমৰাম, তাতকৈহে বৰষুণে, তাৰপিছত, তাৰ পৰা আহি মেলি আমি কৰ'বাত- কৰ'বাত সোমাঁম। আৰু হেৰি তাত, এ', এখন চফা গাঁও আছে যে ক'বাত -ক'বাত পাইছিলো, সেইখন গাঁও যাম বুলি ভাবিছো। তাৰপিছত আকৌ, এ ', আহা বাৰত আমি শ্বিলঙক গোটেই খিনি চাব পাৰিম আৰু। কেইবাটাও জলপ্ৰপাতো আছে, আকৌ হ্ৰদো আছে। এ, আমি আছো, কেইবাটাও আমি লগৰে যাম বুলি ভাবিছো, লগৰ আমি তিনি, চাৰি, পাঁচটা মান এনেকে।
আঃ - আঃ উম, ' উম',
বেছিকে নালাগে আমাক কমকে, হা- হা।
ট্ৰেকিং চাইদেও কৰিব পাৰি ট্ৰেকিং -জিং। কৰিবলে,
অ, 'পাৰি -পাৰি, গোটেইখিনি কৰিব পৰা হ'ব। অ, মানে, বেছি ভাল লগা কথাটো হ'ল এতিয়া, গৰমটো বেছি যে।
অ।
গৰমতটো বেছি কাৰণে সেই তেনেকুৱা জেগাবোৰত অলপমান ভালেই যাবলে।
আমি মাজতে গৈছিলোঁ নহয় সেইফালে।
ক'লৈ গৈছিলা?
আমি মেঘালয় গ'লো, আমি প্ৰথম মৌছিনৰাম পালোগে। মৌছিনৰাম তেনেকে চাই মেলি তাত আমি এক ৰাতি থাকিয়ে দিছিলো, অ, এক ৰাতি। তাতে থাকি দিলো। থাকি মেলি আমি, পিছদিনা আকৌ কৰ'বাত চাবলৈ গ'লোঁ। কিবা কিবি কেবাতাও আছ লৈ, কিবা জলপ্ৰপাত এ এসোপা আছিলে। সেইবোৰ চালোঁ, মানে ইমান সেইখিনি মনত নাই আও, সেইখিনি চাই মেলি গাঁও কেইখনমান আছিলে তাতে, গাঁও মানে হেত উন্নত হয়।
এতিয়া তোমাৰ এক্সপেৰিয়েঞ্চো হৈ গ'ল যে এতিয়া ঘূৰিব পাৰিম আও তেনে।
অ সেইটো অভিজ্ঞতাটো আছে তেতিয়া পাৰি আও। যাব পাৰি। মানে সেইবাৰ বহুত আমি বহুত ঘুৰিলো ন' সেইকাৰণে মনটো খুলা হল। টো
উম উম।
এতিয়া আমি হেৰিত যোৱাটো, এইটো মোৰ চিনেমা পৰা আহি গাও কেইখন চালো। গাও কেইখন চাই পেলাই আকৌ আহিলো আও আকৌ এনেকে কেটামান জ ককাক চাই মেলি আকৌ শ্বিলঙলৈ আহিলো। শ্বিলঙতো আহি পেলাই ক কবাত গ'লো।
উম হম।
মেঘালয়ত আমি প্ৰথমে চাইছিলো গে আকৌ হেৰিটোহে, এইটো এখন এটা মানে ভেলী আছে তাত। ৱাহি আংলেং ভেলি বুলি। সেই ভেলীটো চাইছিলো।
উম হম।
তাৰপিছত আকৌ সাত ভনী যিটো জলপ্ৰপাত আছে সেইটো চাইছিলো। সেইটো ন কালি কে ৱাটাৰফল বুলি কয় আৰু এনেই। ইফালে আমাৰ নিজৰ ভাষাৰ সাধ মানি বুলি কৈ লোৱাহে কথা। বহুত মানুহ সেইটোতে কনফিউজ হয়েগে। তাৰপিছত মই কেইবাটাও জেগা চালোগে। এ সেইবোৰ চাই মেলি এতিয়া, বেছি হেৰি নহয় খৰচ-বৰচ টো কমেই হয় তাতে আমি ষ্টুডেন্ট আছিলো যে তেতিয়া। পাচ দেখাই আমি যাব আহিছিলো।
সেইটোৱে তেতিয়া ইমান, এতিয়াও ইমান খৰচ নহ'ব বেছি খৰচ নাই না
অ' এতিয়াও খৰচ নহয়। কাৰণ আমি
উম, উম উম। ওলোৱা প্লেন এটা বনোৱা, যাওঁ, ফুৰি আহোগে গৰমৰ বন্ধ।
অ' সেইটোৱে যাব পাৰিলে ভালেই।
উম।
এতিয়া, তাকেই অৰুণাচল ফালেও যাম বুলি কৈ আছিলে বাকী কেইটাই।
তুমি যে গৈছিলা, তুমি যে আছিলা তাত কেনেকুৱা খোৱা খাদ্য কেনেকুৱা আছিল, তাইফিলৰ?
অ', খোৱা-বোৱাতটো সেইটো আমি হেৰি কৰিছিলো আমি হোমষ্টে লৈছিলো যে। কাৰণে খোৱা বোৱাটো মানে আমি নিজে বনাইছিলো, মানে আমি এনেকে কিবা-কিবি কিনি আনোগে। আৰু কি হ'ল আমি মানে অলপ চাউল লৈয়ে গৈছ আমি ভাত খোৱা মানুহ ন'। সেইকাৰণে মানে আমি চাউল লৈ গৈছিলো। চাউল লৈ গৈ তাত এ কিবা কিবি আলু কিনিলো, পিয়াজ কিনিলো, তেনেকে সাধাৰণ বস্তুখিনি
আহ্ আহ্।
এদিনে নিৰামিষ খালো বাকী কেইদিন আমিষেই খালো।
উম, উম।
সেই তেনেকে, খাই বৈ তা খোৱাটোত ইমান নাযায়, ইয়াৰ পৰা আমি সেই তেনেকেতো লৈ গৈছিলো আৰু যদি লৈ নোযোৱাও হয় তেতিয়াও তাত ইমান বেছি নহয় মানে। বহুত কম হয় দামবোৰ। কিন্তু চাব জানিব লাগিব।
উম, উম, উ।
বহুত ঠাইত দামটো বেছিও হয়, বহুত ঠাইত কমো হয়, গতিকে ক'ত ল'লে ভাল হয়। নিজেও চাব লাগিব অলপমান।
উ, সেইটোৱ গাড়ী কি নিজ নিজৰ তোমাৰ ঘৰৰ পাৰ্চেনেল গাড়ী আছিলে নে নানে ভড়া কৰা গাড়ী আছিল।
নাই, নাই, নাই, তেনেকে আমি গাড়ী ভাড়া কৰিছিলো। আমি গৈছিলো আমি তিনিটা। আমি তিনিটা যাব মানে গাড়ী এখন ভাড়া কৰি ললো। গাড়ী ভাড়াটো ইমান বেছি নাযায়। আমি এক ৰাতি নাযায়, নাযায়। য আমি এক ৰাতি্ৰ পোন্ধৰশ টকাকে নিছিলো। সেই তেনেকেই নি পেলাই। অ, মানে এক ৰাতি পোন্ধৰশ হৈছিলে। তেলটো তাকে নিজ অ' আৰু তেলটো ভৰাই লৈছিলো, অ' তেলতো বহুত বেছি খৰচ নহয়, কাৰণ যিমানবোৰ জেগা, যাওঁতে কিন্তু অলপমান খৰচ হয়। কাৰণ ওপৰলৈও উঠিব লগা হয় যে, কিন্তু আহোতে ইমান বেছি খৰচ নাই, আমি আৰু আমি আমি বহুত খিনি গৈছিলো, তেতিয়া
অ'
তেতিয়া নহয়, আমি তেতিয়া সেয়াও বেলেগ আছিলে,
অ'
আমি লগৰ কে এটাহে গৈছিলো পিছত, উ সেইয়া বাকী এতিয়া যদি গৰমত বন্ধটোত পাৰি তেতিয়া ঘৰতে থাকিলে গ'লো হয় আমি, যিহেতু ভাবিয়ে আছো যাম বুলি তয়ও যদি থাক, আমি গোটেই কেইটা যাম।
সেইটোৱ, একেলগে ঘূৰি আহিলোঁৱে হয়।
অ' ভালেই তেনেকে যাব পাৰিলে। পিছে এতিয়া ইহঁতে কৈছে ন, চব ল'ৰা গ'ল
উমহ' অ অৰুণাচলৰ জেগাটো ভাল নহয় ভাল বেয়া নহয় কিন্তু ভালেই। যেটো
অ' অৰুণাচলো ভালেই বাৰু যাবলে, কিন্তু হেই এটাই ক আৰু খৰচ বৰচ টো অকমান পাৰ্থক্য আছে।
উম উম উম
এতিয়া সেই মেঘালয় গ'লেও যিমান খৰচ অৰুণাচলতো সেই ইমান খৰচেই হয়, কাৰণ এ সেই খোৱা বোৱাটোতো একেই। একেখিনি বস্তুৱেই খাম, আৰু পিছে অৰুণাচলত অকণমান কিন্তু খোৱা বোৱাটো দাম কম, বস্তুখিনিৰ দাম কম, বাকী একেই।
উলিয়াই দিয়ে।
আৰু কোনোবা আছে নেকি যাব পৰা, মানে লগৰ কোনো
আছে লগৰো, লগৰ আছে। সুধিব লাগিব। মানে যোৱাতে আছিল চব, মানে এতিয়া চব গৰমৰ বন্ধ পাইছে ন কলেজ স্কুল বন্ধ চবৰে এতিয়া চবে মানে যাব।
অ', এতিয়াতো চব এনেই আছে। গতিকে যাব পাৰে, যাব পাৰে, মানুহ বেছি হ'লে মানে আমাৰ নিজলে ভাল। উম। বাকী এত এতিয়া, এতিয়া পৰীক্ষা আছে ন?
এতিয়া পৰীক্ষা চলি আছে, পৰীক্ষা কিছুমানৰ খতম হৈছেই যেনে মোৰো খতম হ'ল আৰু আছে আৰু খতম হ'ব। জুনৰ লাষ্টলৈকে হৈ যাব খত একদম প্লেন বনাব লাগিব ন প্ৰথমতে তেতিয়ালৈকে হৈ যাব।
অ' অ তেনেকে পৰীক্ষাবোৰ শেষ হওঁক আৱ পৰীক্ষাবোৰ হৈ থাকিলে যাবলৈ ইমান টান নহয় টো
উম।
তাকে এতিয়া কি কৰা হয়, কেনেকে যোৱা হয়, সেইখিনি চাব লাগিব এইটোৱেই, এতিয়া ঘৰতো সুধি মেলি ল'ব লাগিব নহয় চবেই।
এতিয়া ঘৰৰ পৰাও দিব লাগিব। কিছুমানৰ কিছুমানৰ অসুবিধাও থাকিব পাৰে।
সেইটোৱেই, সেইটোৱে।
উম।
সেইকাৰণে, তেনেকেই যোৱাটো কৰিব লাগিব আৱ বাকী এতিয়া
চমাজৰিৰ ধৰি লওক ময়ো বাৰু কৈ চাম লৰকেইটাক যদি যায়।
অ যদি যায় মোক জনাই দিলেই হ'ল। তেতিয়া একেলগে পাতি মেলি লম সবেই। উম, উম, সেইটোৱে, সেইটোৱে। ঠিকে আছে তেতিয়াহলে হ'ব। অ'। অ, হ'ব।